হেল্ল'।
অ', কি কৰি আছা?
এনেই আছোঁ ৰ'বা। তুমি?
মইও এনেই আছো, শুই উঠিলো এই মাত্ৰ।
অঁ', খবৰ ভাল নে?
খবৰ আছো আৰু। তোমাৰ?
মোৰো আছো আৰু হলিডে চলি আছে চ।
হয়-হয়, হয়, হয়-হয়। কিমান ক্লাছত পঢ়ি আছা তুমি?
মই বি এছ চি ফাৰ্ষ্ট চেম।
ঔ ম- মোতকৈ তো বহুত ডাঙৰ, মই মানে ক্লাছ ইলেভেন, টুৱেল্ভ মানত পঢ়ি থকা বুলি ভাবিছিলো আৰু।
নহয়-নহয় মই বি এছ চি চিক চেম হয়।
অঁ', -অঁহ', বাইদেউ হবা মোৰ।
তুমি কি কৰি আছা?
মই ক্লাছ টুৱেল মানে ফাইনেল দিম।
অঁ।
অ', বাকী বৰষুণ দিয়া নাই নেকি তোমালোকৰ ফালে?
বৰষুণ দি আছে কিবা কে মানে মই ইণ্টাৰ্ণশ্বিপৰ ঠাই আহি পালোঁ আৰু। ইমান-
হয়-হয়, হয়-হয়।
পানীৰ কাৰণে মানে কোনেও কোনোফালে মানে যাব নোৱাৰা হৈছে।
অ', বানপানী মানে, মানে এতিয়া মানে মানুহক বহুত দি- কৰি আহিছে ন' মানুহে, ক্ষতি কৰি আহিছে। উমঁ-উমঁ-উমঁ।
তাৰ মানে বহু- তেই হৈছে পানী।
এইবাৰ হয়-হয়-হয়, এইবাৰ অঁ',। এইবাৰ- গৰমো বহুত হৈছে, প্লাছ তোমাৰ এইফালে অঁ', - এইবাৰ বানপানীও বহুত হৈ গৈছে। আৰু-
বানপানীৰ মাত্ৰাটো বেছি হৈছে।
হয় হয়, এতিয়া মানে ক'ব গ'লে যে- বিশেষ ভাৱে গ্ৰাম্য অঞ্চলত যিসকল কৃষকসকলে ধৰি লোৱা যিসকল লোকে খেতি কৰি মানে নিজৰ- জীৱন জীৱনটো অ নিৰ্বাহ- কৰি আছে তেখেতসকলৰ কাৰণে মানে বহুতে বহুত মানে ক্ষতি হৈ আছে যে মানে-
ক্ষতি হৈ আছে অঁ এতিয়া মানে কৃষি কৃষক- কলে মানে ধান বোৰ ৰুইছিলহে ৰোৱনীসকলে পানী হৈ গ'ল এতিয়াটো- সকলো দুব গ'ল ন।
হয় হয়।
এইবাৰতো মানে বহুত নাটনি হব।
হয় হয়, ধৰি লোৱা এতিয়া মানে কি মানে- কৃষকসকলে যিহেতু খেতিৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে মানে- আহ মানে কি নিজৰ খেতি খিনি লৈয়ে মানে তেওঁলোকৰ সপ- পোনবোৰ থাকে নহয় জানো? ত' তেওঁলোক জীৱিকা নিবাসত- তেওঁ অঁ' প্ৰধান কাৰ্য, গতিকে তেওঁলোকৰ যিহেত- তু খেতিৰ ওপৰত নিৰ্ভৰশীল, যদি ধৰি এতিয়া যে যিহেতু মানে যি মানে হাৰত- বানপানীবোৰ সৃষ্টি হৈ আছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ বহুত মানে- অ' ক্ষতি হৈ আছে, চাবা এতিয়া ধান বিলাক ৰুইছে মাত্ৰ ত' পানী- মানে চব দু বোৰাই থৈ গ'ল সেইবোৰ। ত' সেইবোৰতো মানে বেছি দিন পানী থাকিলেতো সেইবোৰতো কিজানি নাথাকিব চাগে, এইবোৰ অ' নষ্ট হৈ যাব।
হুম'
ক্ষেত্ৰত তেওঁলোকৰ কিমান এটা, তেওঁলোকৰ কিমান কষ্ট কিমান মানে অঁ অঁ'- কিমান কষ্টখিনি মানে নোহোৱা হৈ যাব, তেওঁলোকৰ কিমান মানে আ' মানে অভাৱ হ'ব এই- টো মানে এ ক'ব নোৱাৰি আৰু তেনেকুৱা ক্ষেত্ৰত। অঁ'- বেয়া লাগে মানে এইবিলাক, বেয়া লাগে। ত' তেনেকুৱা ক্ষেত্ৰত মানে এতিয়া যিহেতু মানে আমি বান- পানীটো আমি মানুহে নিজে, নিজে কৰা, কৰা যেন হৈছে।
এইটোৱে কৰা দৰে হয়, বেছি কিন্তু মানে গুৱাহা- তীৰ মানুহখিনিৰ ওপৰত মানে বেছি দায়তো যায়।
অঁ' হয়, হয়। অঁ' গ উম, উম, উম। ত' মই দেখিছিলো যে মানে দুই তিনিদিন মান আগত যাওঁতে দেখিছিলো যে গুৱাহাটী মানে- গুৱাহাটী যি মানুহ, মানুহ বিলাকে যে টাউনত বাস কৰা মানুহ বিলাকে ত' তেওঁলোকে যাবৰ যু- থৰবোৰ মানে ঘৰৰ ভিতৰত নেপল নেপেলাই গ মানে, যিবোৰ- উম মানে মেন ৰাস্তাৰ কাষত যিবোৰ নলা-নৰ্দমা আছে হাঁ- সেই নলা-নৰ্দমা অঁহ' পেলাই দিয়ে, যাৰ ফলত পানী অলমান- পানী সমূহ তাৰমানে ওলাই মানে, ওলাই যাব নোৱাৰে ন, ত' তেনেকুৱা অঁহ'- তেনেকুৱা ক্ষেত্ৰত মানে অকমান অসুবিধা হয় আৰু সেইকাৰণেটো মানে- এতিয়া মানুহে অহা যোৱা কৰিব নোৱাৰা হৈছে।
নোৱাৰা যে, ৰাস্তাবোৰ গোটেই পানী হৈ গৈছে।
ফালে মানে অকমান যিহেতু আমি বৰমাৰ ফালে বাস- কৰোঁ ন, ত' ইমান মানে আমাৰ ইফালে বানপানী হোৱা নাই। ত' তোমালোকৰ অঁ' তোমালোকৰ সিবাগেটো মানে- শুনিছো বা দেখিছো মবাইলত মবাইলটো দেখিছো। ত' তেনেকুৱা কথাত মানে বহুত মানে- তোমালোকৰ এইবাকে মানে, বহুত মানে, বানপানীৰ মানে সমস্যটো দেখা দিছে, নহয় জানো?
মানে মানুহে বেলেগক দুখ দি থাকে, কিন্তু দুখটো আচলতে আ আমাৰেই হয়, আমিয়েই মানে জাবৰ জোথৰটো মানে নলা-নৰ্দমাত পেলাব নালাগে।
হয় হয়, হয় হয়, কিন্তু এতিয়া টাউনত বাস কৰা লোকসকলৰ মানে, মানে কথাটো অলপমান বেলেগ, তেওঁলোকে মানে নিজৰ জীৱনৰো সেই কৰি থাকে, চলি থাকিব পাৰে, কিন্তু এতিয়া চোৱা যিসকল কৃষিয়ে মানে, কৃষক শ্ৰেণীৰ লোক বা যিসকল মানে কাম কৰি খোৱা লোক তেওঁলোককটো মানে তেওঁলোকৰটো এনেকুৱা চলিব নোৱাৰে ন, তেওঁলোকৰ প্ৰধান মানে কৃ-কৃষক কৃষক শ্ৰেণীৰ প্ৰধান মানে, ক'লোৱেই মই এইমাত্ৰ। তেওঁলোকৰ মানে প্ৰধান জীৱিকা হৈছে কৃষি, ত' তেনে ক্ষেত্ৰত যদি চৰকাৰে ধৰি লোৱা, কৃষকসকলক বা কাম কৰা লোকসকলক, যদি কিছু কিছু সহায় মানে ক্ষেত্ৰ ত সহায় কৰে।
উম।
এতিয়া ল'ৰা-ছোৱালী, কৃষকসকলেটো ল'ৰা-ছোৱালী থাকে নহয়, এই ল'ৰা-ছোৱালী বিলাকক যদি কিছু কিছু অংশত ধৰি লোৱা, কিছু কিছু সহায় মানে, সহযোগিতা আগবঢ়াই, ত' তেনে ক্ষেত্ৰত মই ভা, মই ভা মই ভাবো, অলপমান ভাল হ'ব চাগে।
উম, অলপ সহায় হ'ব সিহঁত
অ', সহায় হ'ব, তুমি কি কোৱা এই ক্ষেত্ৰত?
মই সেইটোয়েই কওঁ, যাতে মানে মানুহে যিমান পাৰে, নিজৰ মানে সামৰ্থ ধৰা সহায় কৰিব লাগে। গাঁৱৰ মানুহখিনিক, কাৰণ কিয় বহুতৰে ঘৰবোৰ উটি গৈছে, আৰু গৰু ছাগলী টো কথা ক'বই নালাগে, কিবা আৰু এইবাৰ বহুত মানুহ মানে ঢুকাইছেও বান পানীৰ কাৰণে আৰু কৃষি কাৰ্যৰ কথা তুমি ক'লায়েই। জীৱিকাটোৱেই মানে সিহঁতৰ মানে এতিয়া মানে বহুত মানে বিপদত আছে। আৰু কিছুমান মানে ভিতৰুৱা গাঁৱত মানে, এনেকুৱা অৱস্থা হৈছে মানে, সিহতে খোৱা খিন মানে পোৱা নাই, এতিয়া মানে বহুত কষ্টৰ ফলত পাইছে, দুবেলা মানে দুমুঠি খাবও সিহ দিগদাৰ হৈছে পানীৰ কাৰণে, তেনেকুৱা অঞ্চলত মানে আমাৰ যিখিনি মানুহে পাৰে আৰু নিজৰ সামৰ্থ্য অনুযায়ী, সহায়
হয় হয়, সহায় কৰিব লাগে হয়, তুমি, অ', তুমি, হয় হয়, তুমি মাত্ৰ ক'লা যে জীৱ জন্তু, মানে গা জীৱ জন্তু বিশেষকৈ গ্ৰাম্য অঞ্চলত যিসকল, যিসকল লোকে বাস কৰি আছে ন, তেওঁলোকেতো মানে মানে পশুপালন মানে, তেওঁলোকৰ প্ৰধান কাৰ্য বুলি কলেওঁ মানে ভুল নহয়, পশুপালন ধৰি লোৱা কৃষিত এই যি বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যাটো পশুসকলেতো নিজৰ ঘাঁহ বনটো খাব পৰা নাই, বা তেনেকুৱা ক্ষেত্ৰত মানে বহুত মানে পশু হয়, বহুত মানে জীৱ জন্তুৰ মৃত্যু হৈছে, ত' তেনেকুৱা ক্ষেত্ৰত মানে অলপমান অসুবিধা। হয়, বিশেষকৈ গ্ৰাম্য শ্ৰেণীৰ লোকসকলৰ।
অ', বহু, অলপ মানে বহুতেই হৈ আছে। মোবাইল টিভি এইবোৰতো চাবই নোৱাৰা হৈ আছে, অকল বানপানী, বানপানী, বানপানী।
হয়, হয়, হয়।
সেইয়াই আৰু, মানে এটাই হেৰি কৰো, সোনকালে ৰ'দ দিয়ক। ৰদ দিলেতো পানীবোৰ শুকাই যায়, মানুহবোৰ যাতে আকৌ পুনৰ অৱস্থাত আহিব পাৰে।
হয়, হয়, হয়, হয়। অ', উম উম উম, বাকী বানপানীটো মানুহক মানে, কি কম আৰু? ভাষা নোৱাৰি আৰু তুমি এটা কথা মানে লক্ষ্য কৰিছ নে মানে এইবাৰ গৰমটোৰ বানপানীটো মানে মানে সংখ্যা অলপ মানে বহুত
হম অহ লক্ষ কৰিছো অ
ত তেনেকুৱা ক্ষেত্ৰত ধৰি লোৱা মানুহে অকমান মানে নিজেও অলপ সজাগত হ'ব লাগে বিশেষকৈ না টাউনত বাস কৰা বা চহৰত বাস কৰা লোকসকলে ত তেওঁলোকে উম হয় হয় হয় তেওঁলোকে মানে জাবৰ জোথৰবোৰ য'তে ত'তে নেপেলাই মানে তেনেকুৱা মানে নিজৰ নিজৰ ঠাইত বা ভাল জেগা মানে মানে কোনোতে যাৰ মানে যাৰ ফলত মানে কোনোবাৰ ধৰি লোৱাহে নহয় আৰু তেনেকুৱা জাগাত পেলাব লাগে
অ যাতে অসুবিধা নহয় বা প বা মানে পুৰি পেলাব পাৰি পুৰিয়ে পেলাব লাগে এতিয়া প্লাষ্টিক টো পুৰি নোৱাৰে দিয়াচোন সেইটো কিবা এটা বেলেগ উপায় হয় যিখিনি মানে পুৰি পেলাব পাৰে সেইখিনি পুৰিয়ে পেলাব লাগে
হয় হয় হয়
আমাৰ মানুহখিনিয়েতো নকৰে ন আমাৰ মানুহখিনিয়ে ডাইৰেক্ট যাব ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰি কিনে নলা নৰ্দমাত পেলাই দিব বেলেগৰ কথাটোতো এক পাৰ্চেন্টু নাভাবে সিহঁতে বেলেগৰ কথা আমিয়ে আমাৰে সেইটো কৰা যায় ন
হয় হয় হয় উম
তেনেকুৱা আৰু বাকী তোমালোকৰ ফালে বানপানী হোৱা নাই নেকি
আমাৰ ফালে সিমান বানপানী হোৱা নাই কিন্তু আমাৰ এই মানে অলপ পানীতটো মানে বেছিকে নুঠায় ইয়াতে ত' মানে সেই আৰু মানে কাষত হৈছে ধৰি লোৱা এ অলপ কাষৰে আমাৰ ইয়াতে সিমান মানে বানপানীতো নহয়
উম
উম্ আমাৰ ইয়াত পানী চানী মানে নোসোমাই মানে অলপ উখ জেগা অলপমান
অঁ অঁ অঁ
বাকী বৰষুণ দি আছে ৰবা এতিয়াও মানে অলপ অলপ দি আছে
অ আৰু যদি মানে দহ পোন্ধৰ দিন মান যদি বৰষুণ দি থাকে এনেকৈ হৈছে এয়াই আৰু গোটেই খেতি বাতি গোটই নষ্ট হৈ যাব মানুহৰ এইবাৰ মানে বিহুলৈকে মানুহৰ মানে বহুত নাটনি হ'ব
হয় হয় নাটনি হ'ব সেইটো হয়
উম
মানে যিটো হাৰত মানে বানপানী হৈ আছে ন আৰু শিৱসাগৰ ফালে মই মোবাইলত পাই আছো শিৱসাগৰ নে কিবা এটা কোনোবা জেগাত কিন্তু মানুহ তাৰ মানে অ হয় মানুহে মানে গছৰ ওপৰত ঘৰৰ তিন পাতৰ ওপৰত তেনেকুৱা চাতৰ ওপৰত তেনেকুৱা ঠাইত থাকিব লগীয়া হৈছে
আৰু গৰু ছাগলী মানে পশুবোৰ কেনেকৈ পানীত উঠি যাই আছে হয় নে দেখিলেই বেয়া লাগে উম্
তেনেকুৱা ক্ষেত্ৰত উম
উম
তেনেকুৱা ক্ষেত্ৰত অলপমান মানে বেয়া লাগে আৰু
বেয়া লাগে এনেকুৱা মন যায় ভিডিঅ' বোৰ দেখিলে যদি মানে সামৰ্থ থাকিল লৈ নিশ্চয় সহায় কৰিলো হয় কিন্তু আমিওতো এতিয়া মানে পঢ়ি থকা ষ্টোডেন্ট হয় আমিনো আৰু ক'ত পাম কিন্তু ডাঙৰবিলাকক এটাই মানে পঢ়ো যেতিয়া মানে পঢ়াখিনি পা কৰে আৰু সিহঁতে।
হয় হয় হয়, উম, তেওঁলোকে যাতে মানে যিখিনি পাৰে সেইখিনি মানে তেওঁলোকে সহায় কৰে আৰু। গতিকে সেই আৰু মানুহক অ' মানুহে সকলে মানে অলপমান এলাৰ্ট হৈ থাকিব লাগে বা এই মানে এই বিষয়ে সেইমানে অলপ মানে আৰু কি নিজে নিজে মানে এ, মানে বিপদতটো মাতি অহাই নাই নিজে মানে হৈছে মানে বানপানীৰ ইয়াত। ত'তে হওক বা গৰমৰ ক্ষেত্ৰতে হওক ত' তেওঁল অলপ মানে নিজে মানে হে হ'ব লাগে আৰু। মানুহসকলে আমি, আমি সকলোবোৰে। লেবাৰ এটা এতিয়া আৰু কমা নাই নেকি? অ' কোৱা, কোৱা। অ' পানী কমা নাই নেকি তোমালোকৰ ফালে?
নাই নাই পানী কমা, কমে যদি বৰষুণ নিদিয়ে যদি আগবেলা বৰষুণ দিয়ে পিছবেলা কমি যায় পিছবেলা বৰষুণ দিলে আকৌ আগবেলা কমি যায় এনেকুৱা হয় মানে কিন্তু বৰষুণ দিয়াৰ মানে এঘন্টা দুঘন্টা মানে ওলাবই নোৱাৰি ঘৰৰ পৰা, পুৰা মানে পানী আৰু।
হয় হয় হয়।
বেছিকেতো তোমাৰ তৰুণ নগৰ, নবীন নগৰ তাত যোৰাবাটৰ ৰাস্তাটো, তেনেকৈ খানাপাৰা চাইডৰ
হয় হয় হয়।
দিছ-দিছপুৰ, গণেশগুৰি সেইখিনিয়ে আৰু, যৰুুট। গোটেই মানে পানীত ডুব যোৱাৰ ধৰে।
হয়, বাকী যিয়ে ন'হওক তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু তোমাৰ পৰা বহুত কিছুমান ন' নজনা কথা জানিব পাৰিলোঁ।
উম।
অ', অ' পিছত লৈ আৰু কথা পাতিম দিয়া তেনেহ'লে, উম, ধন্য-ধন্যবাদ দিয়া।